হেল্ল' কি কৰিছা, কি কৰিছা?
এনেই আৰু ৰবা ড্ৰামা খন চাইছিলো। তুমি কি কৰিলা?
মইয়ো আছোঁ ৰ'বা এনে, আমাৰ এই পোহনীয়া এটা কুকুৰ আছে। তাকেই তাৰ লগত খেলি আছিলো।
অ' আচ্ছা আচ্ছা, আৰু বাকী ভালে আছা?
ভালে ভালে, তোমাৰ খবৰে নাই সেইকাৰণে মই বোলো এবাৰ ফোন কৰোঁ, আজৰি হয়।
আচ্ছা।
উম, খবৰ ভাল ন?
ভাল মানে সেই ৰ'বা কিবা এটা কামত বিজি হয় আছোঁ, কিবা এটা কলেজৰ পৰা কৰিব দিছিলে ইণ্টাৰ্ণশ্বিপৰ তাতে।
হৈ গ'ল, হ'ল নে? কমপ্লিট হ'ল?
ইণ্টাৰ্ণশ্বিপৰ মানে কমপ্লিট হৈ গ'ল, আৰু কিছুমান আছে, কিবা চাৰ্টিফিকেটৰ কাৰণে কিবা-কিবি।
অ' অ' অ', মাহঁতে কি কৰিছে?
মায়ে মানে সেই খানা বনাই আছে, ভাইটি পঢ়ি আছে, পাপাই এনে আছে ৰ'বা।
অ', আমাৰো মায়ে চিৰিয়েল চাই আছে পুৰা। ভাইটি নাই ভাইট সি এনে অলপ ওলাই গৈছে, ডেকা লৰা যিহেতু। পঢ়া-পাতি নাই ইহঁতৰ।
অ', নাথাকে।
তাৰ পিছত তাৰ পাপা ডিউটি। সেয়া, উম--কি কোৱা? কি কৈছিলা?
মোক কৈ আছোঁ আজি আৰু। বাকী তুমি সেই তোমাৰ অফিচত যাই আছা ন, জবত?
আহ, যাই আছোঁ, যাই আছোঁ, আমাৰ যি বানপানী হৈছিল আজি। অফিচত পুৰা গাড়ী আহিব পাৰা নাছিল, খোজকাাঢ়ি আহিছো পুৰা।
কৰিবা আৰু মানে যে আজিকালি মানে বতৰটো ইমান বেয়া, ভালকে খোৱা-লোৱা কৰিবা। গৰম পানী বেছিকে খাবা ন, বেছি জানাই আজিকালি চবৰ জ্বৰ-চৰ্দি হৈয়ে থাকে, তুমিতো মানে জবত বাহিৰত ওলাইয়ে যোৱা। গৰম পানী বেছিকে খাবা পাৰিলে।
তাকে, ৰিয়া ব'লাচোন আজি এতিয়া আমি শৰীৰৰ ওপৰত ডিচকাছ কৰোঁ। শৰীৰ মানে কি আৰু এ যেনেকে আমি কি খালে ভাল আমাৰ শৰীৰ ত কি মানে কি ব্যৱহাৰ কৰিলে ভাল হ'ব কি ব্যৱহাৰ নকৰিলে মানে বেয়া হব তেনেকুৱাকে দুইটাই আলোচনা কৰিলি টপিক এটা
অ অ দিয়া দিয়া নিশ্চয়
ঠিক আছে তুমিয়ে কোৱাচোন আমাৰ শৰীৰৰ কাৰণে কেনেকুৱা কি ভাল
মানে চোৱা শৰীৰৰটো মানে আমাৰ ভালকে যদি আমি যত্ন লওঁ ন ভাল খাদ্য খাওঁ আমাৰ শৰীৰতটো ভাল থাকে বেমাৰ কম হয় তেনেকে
তাৰ কাৰণে আমি সেই খবৰ নো প্ৰতি মানে প্ৰতিদিনে ধৰিল
মনে কিছ ন আজিকালি এইটো বেছিভাগ ল'ৰা ছোৱালীয়ে অ মানে এনেকে বাহিৰা বহুত বেছি খোৱা কৰিছে কিন্তু একচুৱেলি যদি ঘৰতে অ ধৰা সেউজীয়া শাক পাচলি বা ফল মূল তেনেকে যদি খাই সিহতে ষ্ট্ৰং হ'ব আজিকালিৰ ল'ৰা ছোৱালীবোৰ বহুত দুৰ্বল হৈ গৈছে কাৰণ সিহঁতে মানে ভালকে একো বস্তু নাখাই যে ঘৰত চাবাচোন সৰু জন বোৰ বেবি মানে হৈ মানে মানে নতুন প্ৰজন্ম সিহঁতে ভাত ভালকে নাখায়ে
সেইটো বাহিৰৰ বস্তু
আ অ বাহিৰা বস্তু বেছিকে খাই তাৰপিছত আকৌ সেউজীয়া শাক পাচলিও নাখায় যেনেকে ধৰা আহ সেউজীয়া শাক পাচলি মানে কি আৰু তিতা কেৰেলা ভাত কেৰেলা ধৰা হা অ
হ'ব লাগে
নাখায়ে টিয়হ চিয়হ খাই থাকিব লাগে আপেলো নেখায় সিহঁতে
ফ্ৰুট বেছি খাব লাগে আপেল কমলা অমিতা এইবোৰতো বহুত প্ৰটিন ভিটামিন চি বহুত বেছি থাকে ন স্বাস্থ্যৰ কাৰণে বহুত ভাল চিজনেল ফুটো খালে মানে আমাৰ যেনেকে ধৰি লোৱা আমি জল কৰি বেমাৰ হ সেইটো মানে কম হৈ যায়
অ অ কিন্তু বাহিৰা বস্তু খালে তোমাৰ অ অনলি ফেটচ হ'ব আৰু তোমাৰ অকল মানে এ কি কয় উ উ মানে কি আৰু দেখাত তুমি হাতটাগাতটা হবা কিন্তু তোমাৰ শৰীৰটোত একয়ে নথাকে থাকিব সেইকাৰণে পুষ্টিকৰ খানা খাব লাগে
বাহিৰৰ ফাষ্ট ফুড খালে কি জানা অকল হেল্থ বেয়া নহয় মানুহৰ স্কিনো বেয়া হয় ফেটো বাঢ় তেনেকে মানে চলিৰ কাৰণেও ভাল নহয় নিজ
এইটো জাষ্ট মুখৰ টেষ্ট এটা বুজিছা এইটো অকল মুখ মুখৰ টেষ্ট মানে এইটো এইটো নহয় যে মানে আমাৰ কাৰণে ভাল আমাৰ কাৰণেই একদম বেয়া লগতে আজিকালিৰ বাচ্ছাবোৰ টাইমত নো- উঠে যিহেতু ৰাতিপুৱা উঠি যদি অলপ যোগা কৰে তেতিয়া আমাৰ শৰীৰ- টো ভাল থাকে আজিকালি বাচ্ছা- বোৰে মোবাইল এনিটাইম খেলা ধূলাও নকৰে। পুষ্টিকৰ খানা নাখায় ৰাতি। পুৱাও সোণকালে নুঠে।
সেইকাৰণে ফাচ ফুড চোৱাচোন মানে ধৰি লওক পিজ্জা বা চিপছ্- সেইবোৰ ঘৰত বনাই পেলে হেল্ডি হিচাপে খাব পাৰি ন। বেছিকে ময়দা নিদিয়াকে কিন্তু বাহিৰৰ মানে- কি হয় ইহঁত বহুত পুৰণা তেল ইউজ কৰে ময়দা আটা বেছিকে ইউজ- কৰি মানে সেইবোৰ হেল্থটো মানে একদমে বেয়া মচলা বেছিকে ইউজ কৰে সিহঁতে।
অ আই, হয় হয় হয় ঠিকেই কৈছা, তেনে- কুৱাই আৰু আজিকালি বাচ্ছাবোৰক ক'লেও নুশুনে।
উম।
আমাৰ শৰীত। ত' হেল্ডি কৰিবৰ কাৰণে প্ৰথমেতো ৰাতিপুৱা উঠি আমি য়োগা কৰিব লাগে। যিয়ে নহক অলপ ব্যাম বাচ্ছা বোৰে বাৰু খেলা-ধূলা কৰি। হ'লেও হয় কিন্তু আজিকালিৰ চাবাচোন ল'ৰা-ছোৱালী বোৰ ভিতৰে ভিতৰে সোমাই থা- থাকে যাৰ বাবে বাচ্ছাবোৰ দুৰ্বল হৈ যায় না খেলা ধূলা আৰু-
বেমাৰ বেছিকে হয় সিহঁতৰ অঁ'
উম আৰু চকু তকু বেয়া মানে সোনকালতে মানে সিহঁতে চচ- মা লবা লো চচমা ল'ব লগা হৈ যায়।
উম মানে বেছি ভাগ সিহঁত গেমে খেলে কাৰ্টুন চাই ঘৰত বহি তাৰ কাৰণে-
তাকে আগতে চাবাচোন আমাৰ চাইল্ড মানে আমাৰ যেতিয়া আমি- সৰু আছিলো আমাৰ কেনেকুৱা আছিল আমি সকলোবোৰ খাইছিলো মাহঁতে খাবৰ মানে- উম মানে যোৰ জোৰদস্তি কৰি খুৱাইছিলে আমি না-
সেইটোৱে নাখালে সেই কৰি থাকে আৰু।
কিন্তু আজিকালিৰ মানে ল'ৰা ছোৱালীক না ফৰ্চ কৰিব পাৰা না খুৱাব পাৰা। চব জানা হৈ গৈছে। যাৰ বাবে সিহঁতৰ বেমাৰ আজাৰ বোৰ বেছি সোনকালতে হয় আৰু- সিহঁতৰ মানে হেলডিও নহয় বেবীবোৰ।
সেইটোৱে, তুমি তোমাক লাগে নেকি কল্ড ড্ৰিংক মানে- বেছি খোৱাটো ভাল।
তুমি খোৱা নে মানে সেউজীয়া শাক-পাচলি খোৱা নে কি কি খোৱা?
শাক-পাচলিতটো বহুত খাওঁ মানে ভাল লাগে খাই কিনে আহ শাক- কত ধৰি লও পালেং শাক থাকে লফা শাক আৰু বহুত কিবা কিবি থাকে লাই শাক- সেইবোৰ খাই বহুত ভাল লাগে মোৰ।
অ মিক্স ভাজি কৰি কিনে বেছি ভাল লাগে। তুমি- দালি ছালিতকে তুমি যদি এনেকুৱা ঘৰত ৰুৱা ধৰা চাত- নি খালা। মানিমুনি, তাৰপিছত পদিনা, নৰসিংহ, এনেকে- চাটনি বনাই সেইটোও আমাৰ বাবে মানে- শৰীৰৰ বাবে শৰীৰৰ কাৰণে আৰু ঠিক আৰু তেনেকুৱা। ৰাতিপুৱা উঠি ভালকে তুমি গৰম পানী খালা। এক গিলাচ। তোমাৰ আৰু আৰু দিনটোত বেছিভাগ পানী খাব লাগে তেতিয়া আমাৰ শৰীৰ- টো ঠিকে থাকে
অ
আৰু যিহেতু আমাৰ শৰীৰবোৰ কোমলীয়াটো আমাক বেছি সোনকালতে মানে বে বেক্টেৰিয়া মানে আমাৰ বীজাণু এটেক কৰে তাৰ বাবে আমি সাৱধান থাকিব লাগে ভাল কে চাফ'চিকুণ কে হাত ধুই হাত মুখ ধুই খাব লাগে চব বস্তু তেতিয়াহে আমাৰ শৰীৰটো ভালে থাকিব ন যদি হয়
বাহিৰৰ বস্তুৰ লগতে আমাৰ আইচক্ৰীম বা কল্ড ড্ৰিংক সেইবোৰো কমকে খাব লাগে এইবোৰ লাগিব পাৰে মানুহৰ মানে একো অইল চইল নাই আটা ময়দা একো নাই ত ভালৰ পৰা কিন্তু নহয় সেইবোৰতো খালে আমাৰ মানে এফেক্ট কৰে
উম তাকে
তুমি খোৱানে অ চব্জি শাক পাচলি
মইতো বহুত ভাল প প মইতো ফ্ৰুটছ বহুত ভাল পাওঁ মই যেনেকে আপেল খাওঁ কল খাও আমাৰ ঘলত ঘৰতটো মানে তিঁয়হ বিট বিত ফ্ৰুট যে খালে তেজ হয় বিত ফ্ৰুট খাবই লাগে অ বিত ফ্ৰুট খালে খাও খাও ডালিম ডালিম বিট ফ্ৰুট এনেকে খালে আমাৰ শৰীৰত তেজ মানে হয় চাবাচোন আজিকালি ল'ৰা ছোৱালী বোৰৰ যেতিয়া বেমাৰ হয় ব্লাড দিব লগা হয় কাৰণ সিহঁতৰ শৰীৰত ব্লাডেই নাথাকে তেনেকুৱা এনেকে যেতিয়া তুমি বিত ফ্ৰুট খাবা তাৰ পিছত অ যেনে ডালিম খাবা অটমেটিকেলি তোমাৰ যদিও ব্লাড নাথাকে ব্লাড আহি যাব পুৰা বুজিছা উম মই
কিন্তু মইনো সেই বিট ফ্ৰুট যে বিট ম‌ই ভাল নাপাওঁ খাই পেলাই
খাবা খাবা মই ফাৰ্ষটতে ভাল পোৱা নাছিলো কিন্তু মানে ইতিয়া খোৱা কৰিছো বিত ফ্ৰুট তাৰপিছত গাজৰ আকৌ তিয়হ সেনেকে চালাত খোৱা কৰিছো আগতে মইও বেয়া পাইছিলো
আচছা মই মানে ভাল নাপাও কিন্তু হলেও মায়া পুৰা ফৰ্চ কৰি খোৱাই কিন্তু খং কৰে নাখালে আৰু এই থাকে ন কি বুলি কয় বাদানা ডালিম যে সেইটোও খাওঁ আমাৰ ছোৱালী মানুহৰ কাৰণে জানাই যে সেটো পিৰিয়েড্চ মান্থলি যে হয় সেইটো কাৰণে বহু খাল তেজ তেজ সেহে উম খাব লাগে আমি বেছিকে ছোৱালী বোৰে
হয় হয়
উম উম
তুমিও খাবা আজি পৰা নোখোৱা তুমি আমাৰ ঘৰত আহিলে তোমাক সেয়ে খোৱাম ৰবা মোৰ বাই এজনী আছে তাই জানা ইমান মানে চালাদ বুলি ক'লে তাই পাগল
আচ্ছা
অ তাই চালাদ বুলি ক'লে একদম পাগল হৈ যায়। মানে এ কি বুলি কয় এবাতি তুমি বনাই নিবা গোটেই এবতি চালাত- তাই মানে বেলেগ চব্জি নালাগে চালড বনাই দিলে চালাতে দিয়ে ভাত খাব তেনেকুৱা টাই সেইকাৰণে- তাইৰ ইয়াৰ তাইৰ টুৱেণ্টি এইট ইয়েৰ হৈছে তথাপিতো য়ং য়ং টাইপ ৰ নিচিনা হৈ আছে মানে সৰু অ ধুনীয়া হৈ আছে। লগতে মানে এনেকুৱা নালাগে যে তাইৰ টুৱেন্টি এইট থাৰ্তী ইয়াৰ হৈছে। তেনে
আমিও খাব লাগিব ৰপা মানে স্কিনৰ কাৰণে বহুত ভাল সেইটোয়ে।
পৰি থাকে মই তাই সোধোঁ তুমি বা কি লগোৱা। কই নাই মই নলগাও মই খাওঁ য়োগা কৰে তাই তাৰ পিছত এনেকে অ তাই মানে বেছিভাগ সেউজীয়া মানে সেউজীয়া মানে ফচ ফুড ইমান এটা তাই নাখায় খালেও। মানে কম একদম কম একদম মানে নিজৰ শৰীৰটো। পুৰা একদম মেইনটেইনত ৰাখে আৰু
ভালেই - ইণ্টাৰনেলি মানে তাই বহুত মানে যিমান খাব লাগ চব খাই কেনে ন মানে কিন্তু ভিতৰৰ পৰাৰ পৰা গ্ল' কৰে।
অ', হ তাৰ বাবো মানে বেমাৰো ইমান সহযে এতেক- কৰিব মানে নাপায় তোমাৰ শৰীৰটো যদি কমজোৰ থাকে বেমাৰেও তোমাক সোনকালতে এটেক কৰে হয়নে নহয়।
হয় হয় সেইকাৰণে মানে চব মিলাই ফালে ভালে ভিটামিন চি ভিটামিন এ। আৰু প্ৰটিন সেইবোৰ চব মিলাই পেলাই খাব লাগে।
উ তুমি প্ৰটিন খোৱা হৰলিক্স খাবা। হৰলিক্স ও ভাল।
হলিক্স মানে মায়ে। হা এই গাখীৰৰ‌, যে পোলে হাল্দি দি পৰে তেনে কি ব বাদাম, তেনে- তে আৰু কিবা কিবি পায় ন বাদাম বুট হা হা
কেচাৰ ফালে ব্ৰেনৰ মানে ব্ৰেইনৰ মানে কি আৰু মগজ বজ্ৰ শক্তি বাঢ়ে আৰু কেচৰ খালে।
মই শুনিছোঁ আৰু জে বদাম যে পায় অ', ব্ৰেইনৰ দৰে দেখি জানা ন ব্ৰেইনৰ দৰে দেখো মেট্ৰিকৰটাইম ইমান খাইছিলোঁ মায়ে কৈছে মেমৰিজ বোলে ভাল হয় মোক কষ্ট জল্দি হয় তেনেকে বহুত খাইছা আগতে।
মইও খাই বহুত ভাল পাওঁ কাজু, খাইও ভাল পাওঁ ড্ৰাই, ফ্ৰুটছ খাবই লাগে জানা পানীত তিয়াই থবা বা